অহ ভালে আছো আপুনি
অ মোৰো ভালে আছে মই মানে মোৰ লগৰ বন্ধু এজনৰ পৰা আপোনাৰ নম্বৰটো লৈছিলো খবৰ এটা ল'বৰ বাবে উ
আ আপোনালগত নম্বৰটো আছিল দেখোন কি হয
অ', মই মানে নতুনকৈ এটা মোবাইল ললো নহয়। ম নতুনকৈ মোবাইলটো লওঁতে আপোনাৰ নম্বৰটো মোৰ আগৰ ফোনটোতে থাকি গ'ল সেইকাৰণে মই এইটো মোৰ বন্ধুৰ চি নৰ পৰা ল'ব লগা হ'ল।
আহ কি
অঁ, আছোঁয়ে, আছোয়ে নেকি? আপুনি কি কৰিছে? অ', চাহপানী খালে নে নাই?
অ', চাহপানী খালো অলপ দেৰি হ'ল,
অ', আজি আমাৰ ইয়াত যিমান টান টানকে বৰষুণ দিছিল, চব জিকি গ'ল।
আমাৰ ইয়াতো দিছে মানে সিমান দিয়া নাই আৰু অলপ অলপকে দিছে অলপ অলপ দিলে মানে অ', বতৰটো মানে বেয়া আছিল। গধূলিৰ পৰাই বেয়া।
অ', মই মোৰ আৰু হাজত দেখি যাব লগা আছিল মোৰ এটা ক্লাছ আছিল তাতে যাওঁতে মইয়ো ময়ো গাড়ীত উঠিছোঁ। খন মানে ই ৰিক্সা হৈ অ', মানে তাতে খিৰিকি নাই নহয়। খিৰিকী খোলা আছিল। মই গোটেই মানুহটো টেই মই জিকি তি গৈছো তাতে।
অ',
অ', যাই মই গলো মই মই মানে হা চক পাওতে বৰষূণটো দিলে। এতিয়া মই ঘৰৰ ফালে মই ফিৰি আহিব নোৱাৰি নোৱাৰিলো সেইকাৰণে গাড়ীত উঠি গ'লোয়ে গাড়ীত যাওঁতে মানে অ', বৰষুণত গোট ম মই গোতটই ভিজি গ'লো তেনেকে গ'লো আহোতে মানে মোৰ লগৰ ছোৱালী এজনী গাড়ী আছিল তাইৰ গাড়ী এতিয়া আহিলো অ', সেনেকে মানে হ'ল এতিয়া যাওঁতে মানে মই ভি মই ভিজিলে মই মূৰটো ভিজিল আহো সেইকাৰণে মোৰো মূৰৰ বিষত ছিলোঁ বাকী আপোনাৰ কেনেকুৱা গল? অ', বাকী আপোনাৰ দিনটো, কেনেকোৱা গ'ল আজি?
মানে, আ আজি একো বেয়া আছিল, গাটো বেয়া থাকোঁতে আৰু সেনেকে মই ভাত পানীও একো নবনালো, আকৌ অকণমান কাম বনও কৰাও নাই ঘৰত, সেনেকে নিলো শুই থাকোঁতে । অলপ শুলো, এনেকে আকৌ শু, আকৌ শুলো সেনেকেইে আছো মানে, ঘৰতে আছো। তাতে আৰু বহতো মানে গধূলি মানে । মন্দিৰ পৰা বহুত বেয়া, বহুতো বেয়া, বেয়া হলে, এতিয়া বাহিৰৰ ফালেও ওলাই যাব নোৱাৰো অলপ সেনেকে ঘৰতে শুই আছিলো। শুইছিলো সি আহিলে‌ চাহ পানী চাহপানী খাই কিনে উঠিলো, অলপ মোবাইল চাই আছিলো, এনেকে বুলি ফোন কৰিলে।
অ', অ', অহ। মই ফোন‌ কৰি বেয়া কৰিলো নেকি? আপুনি শুই আছিল।
নাই বেয়া কৰা নাই, এনে শুই উঠিছো। শুই উঠি শুই উঠিছো। শুই উঠি কেনে মানে চাহ পানী খালো, খাই কিনে এনে ম'বাইলটো অলপ মানে, কিমানো ম'বাইলো অ', অন‌ কৰি সেই কিবা এনে চাই আছিলো আৰু, ভিডিঅ' চিডিঅ' সেনেকে।
অ'।
আপোনালোকে ফোন কৰা হোৱাই নাই। বহুত দিন এ, ফোন কৰিম বুলি ভাবো, এনেকে সময় নিমিলে। কেতিয়াবা সময় নিমিলিনে হে কৰাও নাযায়, আজিও কৰিম বুলি ভাবি আছিলো।
অ', অ' কৰিবচোন, ক'ল কৰি ল'ব। মোৰো মোৰ দৈনন্দিন জীৱনত কি কি কৰিলো সেইবিলাক কৈও ভাল লাগে, শুনিও ভাল লাগে।
হয়, এনেকে কথা বতা এজন মানুহ হলে ভাল লাগে আৰু।
ভাল লাগে, দৈনন্দিন দিনৰ খবৰ বাতৰি ল'ব পাৰিলে ভাল লাগে।
নাই, নাই মই মোৰ মানে এবাৰ কিবা খন কাগজ দৰি, কাগজৰ বাবে অনলাইন কৰিব নহ'ল, অহা বছৰ কৰিব পাৰিম। আপুনি কৰিলে নাই?
মই ইমান । পৰীক্ষাটো দিলো। মানে ভালে বেয়াই হ'ল আৰু, মই নাজানো। ৰিজাল্ট দিয়া নাই এতিয়ালৈকে।
অ', এই ভালেই হ'ব দিয়ক। ভগৱান আছে নহয়, ভালে হ'ব।
ভাল হ'ব মানে, মই এয়া মানে সিমান মই সময় নাপালো মানে মই নাইবলৈ এমাহো নহয়। অলপ পঢ়িছো আৰু যি পঢ়িছো সেয়া একো মানে, এচ মানে কাম নাই মানে আ নহয় মানে ইমান এ আ সহজ বস্তু নহয় ন। নলে মানে সিমান এটা ভাল হোৱা নাই। এইবাৰ যি হয় হ'ব আৰু অহাবাৰলে কে ভালকে দিব লাগিব আৰু এবাৰ।
অ' অ' আপুনি আপোনাৰ মনটো ডাঠাকে ৰাখক ভালে হ'ব টেনচন নল'ব আপুনি।
এ মানে যদি ধৰা হ'ল আমি চৰকাৰী ভাৱে কৰিব খুজিছো বি এচ চি নাৰ্চিং তেতিয়া আমাক নাই বোলো আচি পাৰ্চেণ্ট লাগে। মানে-মানে পৰীক্ষাৰ একজামত মানে ফলা ফলাবই নাই। তিয়াহে মানে আমি চিত পাম চৰকাৰীত।
সকলোৰে কাৰণে ইমান সহজ নহয়। আপ, আপ।
মানে ইমান মানে একেবাৰে সহজ নহয় যেনেকে মানে আক চাই মানে ৰেচ মানে সহজ বুলি ভাবিলে অ'।
অ' এইবাৰ যি হয় হব অহা বছৰলেকে ভালকে পঢ়িব এইবাৰো ভাল হোৱা চান্স আছে আপুনি বেয়াটো নাভাবিব ভালটোৱে ভাবি থাকিব ভালে হ'ব।
নাই। ভালে ভাবে কিন্তু ভালটো ভাবিলে ভাল নহয়। নহয় কাৰণে মই নিজে জানো ন মই কি লিখিছো কি লিখা নাই।
উম সেইটো হয়
মই নিজৰ কনফিডেঞ্চত মই লিখা নাই মানে ধৰক কনফিডেঞ্চ যে ইমান নাই আৰু যে মোৰ ইমান খিনি ভাল হ'বয়ে, ভাল হ'ব বাৰু আচ কৰিব লাগে কিন্তু মানে ইমান যে ভাল হ'ব সেটো আৰু কনফিডেঞ্চ নাই।
অ' আপুনি পঢ়িব টাইম নাপালে নেকি বাৰু?
আইলা মানে আগৰ পৰাই ভালকে পঢ়িলো হয় এ। হেকাৱণে তেতিয়াৰ পৰাহে অলপ পঢ়িছো।
অ'। আপ মানে আগৰ পৰা খবৰ বাত ৰি-খবৰ বাতৰি লৈ থাকিব লাগিছিল।
আ হৈ কাৰ খবৰ দ বো এইবাৰ মানে আৰু পৰিখা অনলাইন কৰা কঠা আছিল নিলে নিলে কনিলো হয় কনিলে মানে এই নিহে কনিলে অলপ পইচা মাতি নাইে নাগিলে মানে মই ভাবি আছো আহা বছৰৰ কাৰ অহা বছৰ নি মানুহ এইকাৰ কৰা অলপমান ভালকে চাম যে কেনেকে পঢ়া শুনা কৰিলে
আপুনি বি এল এডটো কৰিব পাৰে মানে বি এল এডত অকমান পইচাটো বেছি যায় কিন্তু ডি এল এ তত সিমান এটা ন তাই মানে পাৰি কৰিব আৰু দু দুই বছৰ অ আপুনি ডি এল এ কৰিব পাৰে অহা বছৰলৈকে এই এতিয়াৰ পৰা আপুনি এ য তেতিয়াহে অহা বজালকে আপোনাৰ শচ যাব
সেইকাৰণে অ সেইটো কৰা মানে আৰু তাতে মাৰ্কো আছে সেইকাৰণে মানে ইমান মাৰ নাথাকিলে হ'লে হয় মানে সেই লোকৰ মাৰ আহিলে মানে চাৰিটাগষ্ন বনালে নেনেলে সেনেকে মানে দিবও নোৱাৰি
অ অ আপুনি কি আপুনি ক্লাছ চেভেন চিক্সৰ পৰা ক্লাছ টুয়েলভৰ লগিন যিবিলাক অসমীয়া ব্যাকৰণ ইংলিছ আছে সেইবিলাক চাবমাৰ যিলাক আমাৰ জেনেৰেল থাকে সেইবিলাকৰ পৰাই আহে
হয় মানহ সেইটো ইমান নহয় হ'লেও মানে মাৰখিনি থাকে কাৰণে অলপ ভয় লাগে
অ সেইটো হয় কিন্তু এনেই ডি এল ডি এলটো মানে অকমান সৰু চাওন নহয় সেইকাৰণে সেইটো মানে তাত নহয় বাকী বি এল এতো টান বাৰু ডি এল এড টো তাৰ বাৰু আপুনি ডি এল টো ইমান টান নহয় আপুনি মানে ট্ৰাই কৰিলেহে পালেহেঁতেন৷
উ নহয় বিয় শুনিলো হয় মানে বিয় নকো মানেম শনিল মানে পত আকৌ নাই মানেলেহে মানে অনল আম আমি
অ আচ্ছা হয় নেকি?
অ মানে আপুনি কিবা অনলাইন চনলাইন৷
নাই নাই মোৰ মানে ওঠৰ হোৱা নাই ভাল এইবাৰ অক্টোবৰত ওঠৰ হ'ব। ওঠৰ। হলে হে মই কৰিব পাৰিম।
অ
নাই নাই মোৰ নহল মোৰ মই অহাবছৰ লৈকে বাট চাব লাগিব৷মানে এইটো বছৰৰ পৰাই মোক চেষ্টা চেষ্টা কৰিব দিছে আৰু মই কৰি আছো ঘৰৰ মানুহেও কৈছে যে তুমি পিয়াৰ কৰাৰ চেষ্টা কৰা। তেতিয়া অহা বছৰলৈ তুমি সহজ পাবা।
হয় হয়।
সেইয়াই কৰি আছো৷বাকী কি হয় হ'ব আৰু৷ চব ভগৱানৰ মুখত এৰি দিছো, বাকী চেষ্টা খিনি আপুনিও কৰি যাওক৷আপুনিও নিজৰ দেহাটো কষ্ট কৰি যাওক আহ মইও সৰু সুৰাকে কৰি যাই আছো।
এনে আপুনি কি কৰি আছে মানে এও পঢ়াশুনা নহয় এ সেনে বিজনেচ কি কৰি আছে?
মই এতিয়া মানে হায়াৰ ছেকেণ্ডাৰী দিছিলোঁ এইবাৰ নতু নতুনকৈ বি এত এডমিশ্যন লৈছোঁ।
মানে আৰু একো বাহিৰত মানে মানে বাহিৰে কাম হওক কিবা মানে ধৰা হওক আজিকালি অ সবৰ ঘৰত হোম মেকাৰ থাকে। ঘৰতে চিলাইৰ কাম থাকে, কিবা কৰে নেকি?
সময় পালে চিলাই কাম কৰো, কিন্তু ইমানে দিনটো দৈনন্দিন জীৱনত মানে সদায় কৰা সদায় সদায় কৰা নাযায় কেতিয়াবা ক থাকে তেতিয়া কৰা যায় সদায় সদায় কৰা নাযায়। তেনেকে আৰু বাকী সপ্তাহত তিনি দিন ক্লাছ থাকে তাতেও যাওঁ৷ আৰু ক্লাছো ভুল নহয় অহা অহা মাহৰ পৰাই আৰু আমাৰ ক্লাছো আৰম্ভ হ'ব। তাতে আছোঁ। কৰিব যাব কৰিব তেনেকে থাকিম আৰু আৰু, আৰু অলপ অলপকে পঢ়িও থাকিম, অহা বছৰৰ পিছতে কিবা এটা আহিলে যদি দিব পাৰোঁ নিজৰ ৰ আত্মবিশ্বাসখিনি লৈ।
হয়। এইবাৰ আকৌ, সেই বি এ বিলাকৰ
আৰু বি এছ চি ৰ নহয় মানে, যোনবিলাক বি এছ চি ৰ সেই ছাত্ৰ ছাত্ৰী হয়। সিহঁতক মানে, জুলাই মাহত খোলা দিব।
জুলাই পৰা দিব।
উম! জুলাই এক তাৰিখ মানৰ পৰা দিব।
ক'ত থাকা বুলি ক'লে?
মই বি এছ চি কৰি আছোঁ।
বি এছ চি কৰিছে। অ'! বাকী ঘৰত সকলোৰে ভালনে?
অ'! সে সেই ভালে আছে সকলোৰে।
অ'! আপোনালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত এজনী বাইদেউ আ আছে। মই আৰু এজনী তাই সৰু ভন্তি আৰু মা-‌‌ দেউতা।
অ'! আপোনাৰ সৰু ভটিজনীয়ে কি পঢ়ি আছে?
সৰু ভন্তি এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব আৰু বাইদৰ বি এ কম্পলিত হৈছে।
অ'! ঠিকেই আছে, ঠিকেই আছে চব।
উম!
অ'! আজিকালি মানে, মটৰ বিলাক অ'! কওঁকচোন?
মানে, এ, আপোনালোকৰ ঘৰত কোন কোন আছে?
অ'! মোৰ মা -দেউতা, দাদা, বা, মইয়ে সৰু আৰু।
অ'! আপোনাৰ বাইদেউ? কি চলি আছে?
বাইদেউ, বাইদেউ যোৱা বছৰ বিয়া গ'ল।
অ'! অ'!
দাদা, সি কিবা এটা সৰু, সৰু, সুৰাকে কৰি আছে। নিজৰ চলা খিনি চলি আছে অ' আৰু এটা কথা ৰব আজিকালি বতৰটো মানে সদায় মানে মানে প্ৰতেক মিনিটে মিনিট চেঞ্জ হৈ আছে নহয় সেইকাৰণে মানে মানুহৰ বেমাৰ আজাৰতো বেছি হৈ আছে আপুনি ইমান বাহিৰত নোলাব তে জ জ্বৰ চৰ্দি হ'ব
ম আমি মানে আমাৰ ইয়াতে বাহিৰ ওও নাযায় সেনেকুৱাকে নাজায় যায় মানে আমি সকলো আমাৰ ইয়াতে ল'ৰা ছোৱালী মানে লৰাবলাক মানে অকমান ওলাই সিহঁতে ওলাবই দিয়াচোন ছোৱালী বিলাক এনে বাহিৰত ৰাস্তাৰ ফালেও যোৱা নহয় দোকানৰ ফালেও যোৱা মই ধৰা হল সকল চমে ঘৰতে থাকে ঘৰত থাকিলে ঘৰৰ কাম কাজ কৰে আৰু কিছুমানৰ কাম থাকিলে ধৰা হলিব কম্পিউটাৰ ক্লাছ থাকিলে কলেজ থাকিলে সেনেকেহে বাহিৰৰে ওলাই আমাৰ ইয়াত মানে আমি বুলি নহওক ক মো বাইৰে তোৰ ছোৱালীয়ে মানে ইমান ওলোৱা সোমোৱা বাহিৰত নহৰে আৰু
অ'